হেল্ল' হয় নমস্কাৰ আহ আপুনি শুনি পাই আছে
হয় মই শুনি পাই আছো
হয় ধন্যবাদ মই আপোনাৰ ব্যস্ত আছ নেকি
নাই নাই মই উ এতিয়া আজৰি হৈ আছো ব্যস্ত নহয় দিয়ক
হয় হয় হয় ধন্যবাদ মই আপোনাৰ পৰা অকণমান অসমৰ প্ৰাক ৃ সম্পৰ ওপৰত জানিব বিচাৰিছিলো আপুনি আপুনি আপোনাৰ পহুমূলীয়া টাইমৰ পৰা মোক অকণমান টাইম দিব পাৰিবনে
হয় হয় নিশ্চয় পাৰিম আহ মই প্ৰাকৃতিক সম্পদৰ বিষয়ে অ যিখিনি আজিলৈ শিকিছো বা জানিছো মই আপোনাৰ লগত আলোচনা কৰিব পাৰিম তাৰ বিষয়ে
হয় হয় হয় হয় ধন্যবাদ হয় মই জানিব বিচাৰো আপোনাৰ পৰা এনেই আমাৰ অসমৰ প্ৰাকৃতি সম্পদ বুলিলে কি বুজো মানে কেনেকুৱা হয় প্ৰাকৃতিক সম্পদ হয়
হয় হয় প্ৰাকৃতিক সম্পদ বুলি ক'লেতো মানে আমাৰ এ কাঠ প্ৰকৃতিৰ পৰা আমি ধৰি লওক যিবোৰ সম্পদ আমি এ পাই আছো হওক গছ গছনি বা জীৱ জন্তু গছ গছনি চৰাই চিৰিকটি বায়ু, পানী, মাটি, উম, আ সূৰ্যৰ পোহৰ, পাহাৰ পৰ্বত এই সক সকলোবোৰে এ, প্ৰাকৃতিত অ, সম্পদৰ ভিতৰতে পৰে। উম, হয়। প্ৰাকৃতিক সম্পদ এইবোৰেই আৰু গছ গছনি পাহাৰ পৰ্বত, আমি প্ৰকৃতিৰ বুকুৰ পৰা যিখিনি বস্তু আমি ব্যৱহাৰ কৰি আছো এই সক
হয়, হয়-হয় হয়-হয় ধন্যবাদ হয়, প্ৰাকৃতিক সম্প সম্পদৰ আহ, ব্যৱহাৰৰ ওপৰত আমি মানে কেনেধৰণে ব্যৱহাৰ কৰিব লাগে প্ৰাকৃতিক সম্পদবিলাক আপুনি অকনমান কৈ দিব পাৰিব নেকি?।
হয়-হয়, আমি আম, আমি যিহেতু মানুহে আমি, আমি মানৱ মানুহে যিখিনি মানৱ সৃষ্ট্ ত সম্পদবোৰ আমি সৃষ্টি কৰিছো মানুহে যিবোৰৰ মানে প্ৰয়োজন হয়, কিন্তু আমি এই সকলোবোৰ কিন্তু নিজৰ আমি নিজে একো কৰিব পৰা নাই, আমাৰ প্ৰাকৃতিক সম্পদক আমি ব্যৱহাৰ কৰিহে আমি সকলোবোৰ বস্তু আমাৰ জন অনুসৰি আমি সাজি লৈছো। অ, আমি কেনেদৰে ব্যৱহাৰ কৰো বুলি ক'লে আমি ৰা তিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈ আমি যিমান মানে, বস্তু ব্যৱহাৰ কৰি আহিছ ছো, সকলোবোৰ প্ৰাকৃতিক সম্পদে হয়। ধৰি লওক অম, আমি যি খাদ্য খাইছো সেই খাদ ত, অ, প্ৰাকৃতিক সম্পদ, অ, দৰ পৰাই পাইছো প্ৰকৃতিৰ পৰাই পাওঁ আমি, প্ৰক প্ৰকৃতিৰ পৰা মানে খেত মাটিত প্ৰকৃতিৰ বুকুত আমি খেত মাটিত খেতি কৰিছো, এই সেই যিটো খেতি কৰিছো ধৰি লওক শস্ অ, শস্য সেইবোৰো প্ৰাকৃতি তি সম্পদ, এই মানে সকলোবোৰ মানে আমি ধৰি লওক বিচনাত অ, শুইছো যিখন, সেইখনো প্ৰাকৃতিক সম্পদ কাঠৰ পৰাই তৈয়াৰী। অ', মানে সকলোবোৰ বস্ত্ তোৱে মানে আমি প্ৰাকৃতিক সম্পদৰ পৰাই মানে আমি মানৱ, মানুহে সৃষ্টি কৰি লৈছো।
হয়, হয়-হয়-হয়-হয় ধন্যবাদ। মই আপোনাৰ পৰা জানিব বিঅ, পাৰিলো যে আমাৰ প্ৰাকৃতিক সম্পদ বিলাক আমাৰ নিশ্চ পৰা আমি নিজে-নিজে ভাগ কৰি লৈছো, এটা প্ৰাকৃতিক সম্পদ আৰু আ, আনটো আমি মানুহে সৃ
মানৱ সৃষ্ট সম্পদ হয়, হয়-হয়। প্ৰাকৃতিক সম্পদবোৰক অ হয়, কওকচোন।
হয়, মই জানিব বিচাৰিছোঁ যে আপুনি অ', যিটো মানৱ সৃষ্ট সম্পদ বুলি ক'লে মানে মানৱ সৃষ্ট সম্পদৰ ভিতৰত আমাৰ কোনবিলাক সম্পদ পৰে, মানে কেনেকুৱা আমি
হয়, হয় হয়। অক্ অ', আমি মানৱ সৃষ্ট সম্পদ বুলি কলে আমি ঘৰটোকে আমি প্ৰথম ক'ব পাৰো, আমি ঘৰতো সাজি লৈছো মানে, মানৱ আমি ঘৰটোয়ে যিহেতু আমিয়ে সাজি লৈছো চো মানুহে, সেইটো মানৱ সৃষ্ট সম্পদ কিন্তু সেইটো আমি প্ৰাকৃতিৰ পৰাই শীল প্ৰাকৃতিৰ সি শিল সেই প্ৰাকৃতিৰ পৰা বালি, প্ৰাকৃতিক পৰা আমি যিটো লো-লোহা বুলি কওঁ, মানে ৰ'দবোৰ, প্ৰাকৃতিক সম্পদ সেইবোৰ সকলো মান, মানে আমি প্ৰকৃতিৰ বুকুৰ পৰা প্ৰায় পাইছো, সেই সেই সম্পদবোৰেই আমি নিজে-নিজে আমাৰ প্ৰয়োজন কৰি ঘৰ বনাইছ চুকি মেজ বনাইছো। তাৰ উপৰিও আমি এ, বিভিন্ন ধৰণৰ আমাৰ প্ৰয়োজনীয় বস্তুবোৰ বনাই লৈছো। এই, সেইবোৰেই আৰু মানৱ সৃষ্ট সম্পদ বুলি ক'লে। ঘৰ দুৱাৰ, আমাৰ প্ৰয়োজনীয় সা সঁজুলি উম, সকলোবোৰ প্ৰাকৃতিক সম সম্পদৰ পৰা আমি মানুহে বনাই দিছো, যিটোক মানৱ সৃষ্ট সম্পদ বুলি আমি কওঁ।
হয়, হয় হয় হয় হয় ধন্যবাদ। আ, তাৰ তাৰ মাজতে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো যে, এ ধৰি লওক আমি যেতিয়া মানৱ সৃষ্ট সম্পদবিলাক এ, অতিমাত্ৰাত ব্যৱহাৰ কৰি থাকিম যিহেতু আমাৰ জনসংখ্যা এতিয়া বাঢ়ি গৈ আছে, অ', ভৱিষ্যতলৈ যেতিয়া আমি প্ৰকৃতিক সম্পদ ব্যৱহাৰ কৰি এ, গৈ থাকিম, আৰু তেতিয়া আপুনি ভাবে নেকি, কি প্ৰকৃতিৰ ওপৰত প ভবিষ্যতে কিবা দ-তেনে কোৱাধৰণৰ প্ৰভাৱ পৰিব পাৰে, হয়।
আৰু কি যিটো ভৱিষ্যতলৈ, মানে প্ৰকৃতিক সম্পদ বোৰ আমি কিছুমান প্ৰাকৃতি তিক্ সম্পদ এনেকুৱা আছে আমি যিবোৰ নবীকৰণ কৰিব নোৱাৰো, অ', প্ৰাকৃতিক সম্পদৰ দুটা ভাগ আছে এটা নব নীকৰণ যোগ্য আৰু এটা অনবীকৰণ যোগ্য। এ নী নবীকৰণ যোগ্য ৰ আমি নবীকৰণ কৰিব পাৰো সূৰ্যৰ পোহৰ হওঁক বা পানী হওঁক বায়ু মাটি সেইবোৰ কিন্তু তেনেকুৱা কিছুমান দ আছে যিবোৰ মানে আমি আহ ধৰি লওক খনিজ পদাৰ্থবোৰ অ', খাৰুৱা তেল বোৰ হওঁক কয়লা হওঁক ম আমি আৰু সেইবোৰ নবী কৰন কৰিব নোৱাৰা আমি যদি যিমানে বেছিকৈ আমি খৰচ কৰিম সিমানে মানে খৰচ হৈ শেষ হৈ গৈ থাকিব, এ এতিয়া আমি বৰ্তমান সময়ত আমি দেখা পাইছো যে আমাৰ চাইকেলৰ ব্যৱহাৰ নাই, সকলোৱে গাড়ী গাড়ী বা তেনেকা ব্যৱহাৰ যাৰ ফলত আমাৰ খাৰুৱা তেল বোৰ শেষ হৈ হৈ গৈ আছে, হয় খাৰুৱা তেল বোৰ যেতিয়া সেই হৈ হৈ গৈ আছে যেতিয়া আমাৰ ভৱিষ্যত অ', প্ৰজন্মৰ বাবে শেষ হৈ গৈ থাকিব তেতিয়া মানে আমাৰ বহুত বেছিয়ে মানে অ'। অসুবিধাৰ সৃষ্টি হব আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে অসুবিধাৰ সৃষ্টি হ'ব তাৰে উপৰিও মানে। প্ৰকৃতিক ভাৰসাম্যতো নোহোৱা হৈ যাব মানে এ তেতিয়াহ'লে কি প এতিয়া প্ৰাকৃতিক ভাৰসাম্য নোহোৱাই যাব, আমাৰ গছ গছনিবোৰ ধ্বংস কৰি আহিছে মানুহে জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ থকা ঠাইৰ অভাৱ হৈছে আহ যাৰ বাবে মানে জন কি গছ গছনি বননি ধ্বংস কৰি মানুহে ঘৰ সাজিছে। তাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য নোৱাই যাব বৰষুণৰ পৰিমাণ কমিব গোলকীয়া উষ্ণতাটো বৃদ্ধি মানে এনেকুৱাকে আমাৰ অসু বহুত অসুবিধাৰ সৃষ্টি হ'ব যে আমি প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ নকৰো, ৰক্ষণাবেক্ষণ নিদিওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই অ', মানে এ এদিন নহয় এদিন মানে প্ৰাকৃতিক সম্পদৰ অ কেজিত ন নোৱাৰিব আৰু মানে সমস্যাৰে সৃষ্টি হ'ব বুলি ক'লে এটা জ্বলন্ত সমস্যাৰ সৃষ্টি
হয় হয় হয় হয় হয় হয় ধন্যবাদ। আহ মই গম পালো আপোনাৰ পৰা যে আপুনি ক'লে কি প্ৰাকৃতিক সম্পদ বিলাক আমাৰ সীমিত যিহেতু সেই সীমিত সম্পদ খিনি আমি মানুহে সঠিকভাৱে যদি ব্যৱহাৰ ন
সঠিক ভাৱে ব্যৱহাৰ কৰিব লাগিব, যে আমি নিজেও ব্যৱহাৰ কৰিব লাগিব আৰু ভৱিষত ন্ৰ বাবে আমি সেইখিনি সংৰক্ষণ কৰি ৰাখিব লাগিব এডাল গছপুলি যদি আমি কাটো আমি এশডাল গছ পুলি
ৰুব লাগিব হয় হয় হয় হয় খুব ভাল কথা কৈছে খুব সুন্দৰ কথা কৈছে আপুনি অ আপুনি এটা কথা উল্লেখ কৰিছিলে এ এটা কৈছিলে নবী ীকৰণ মানে সেইটো আমাৰ যিটো নবীকৰণ আৰু অনবীকৰণ যোগ সম্প সম্প সেই সম্পদবিলাক আমি জীৱ জন্তুক আমি কোনটো সম্পদত মানে অন্তৰ্ভুক্ত কৰিম বুলি আপুনি ভ হয়
অ জীৱ জন্তুতো মই এ হয় হয় অ জীৱ জন্তু বোৰ আমি নবীকৰ কৰিব পাৰো কাৰণ তেওঁলোক বংশ বৃদ্ধি কৰে এ যিহেতু কিন্তু তেওঁলোককো আমি স ৰক্ষণাবেক্ষণ দ ল বতিয়া আমি চৰাং চিকাৰ যেতিয়া বধ কৰিব তেতিয়া মানে আমাৰ কি বনৰীয়া জন্তুৰো অ অভাৱ হ'ব বা সেই ঘ উ যেতিয়া উ যদি আমি ৰক্ষণাবে ৰা ভ য নহ'বলগীয়া কিছুমান কাম হয় চৰাং চিকাৰী আমি দেখিছো চৰাং চিকাৰীয়ে অ বন জন্তুবোৰ সৈ া কৰি বা তেওঁলোকে নিজৰ নিজৰ গৰৰ সৰ্গ কাটি লৈ যায় তেনেকুৱা দেখা পাইছো সেইবোৰ উম নহলে মানে আমি নবীকৰণ কৰি থাকিব পাৰিম
হয় হয় হয় খুবেই ভাল কথা কৈছে আপুনি হয় আমি যিহেতু প্ৰাকৃতিক সম্পদৰ ওপৰত মই অকনমান আলোচনা কৰিম বুলি গৈছিলো আপোনাৰ লগত আহ গতিকে তাতে আমাৰ এ দুটাতা মান শব্দ জানিব বিচাৰিছিলো আপোনাৰ পৰা অ জীৱীয় আৰু অজীৱীয় জীৱ আৰু অজীৱীয় যি দুটা শব্দ এই শব্দ দুটাৰ ওপৰত হয় হয়
হয় হয়
আপুনি কি কব বিচাৰে মানে কেনেকুৱা ধৰণৰ উদাহৰণ দিব বিচাৰে নে মানে কেনেকুৱা ধৰণৰ জীৱ
জৈৱিক পদাৰ্থ বুলি ক'লে যিবোৰ ধৰি লওক এ যি যি জৈৱিক মানে অ যি জীৱ আছে ধৰি লওক গছ গছনিয়ে হওক বা জীৱ জন্তু তেনেকুৱা আমি জৈৱিক পদাৰ্থৰ ভাগত ৰাখো আৰু কিছুমান অ হয় আৰু কিছুমান এনেকুৱা পদাৰ্থ আছে আমাৰ প্ৰাকৃতিক সম্পদত এনে যিলাক আমি প্ৰান নাই তেওলোকৰ ধৰি লক খনিজ পদাৰ্থ খাৰুৱা তেল হ হওক সেইবোৰক‌ আমি‌ অজৈৱিক‌ বা অজীৱীয় পদাৰ্থত আমি ভাগ কৰিব পাৰো
হয় হয় হয় ধন্যবাদ মানে আপুনি ক'ব বিচাৰি আমাৰ জিৱিয় যিখিনি আমি খাদ গ্ৰহণ কৰো লজ
হয় হয় হয় হয় সেইবোৰ সেইবোৰ জীৱীয় পদাৰ্থ বা জৈৱিক পদাৰ্থ পদাৰ্থ
হয় আমি এ যিখিনি আমাৰ শৰীৰটো বৃদ্ধি কৰিব বাৰু সেইবিলাকক আমি জৱ বুলি ক'ব বিচাৰিছে আৰু যিবিলাক মানে হয় নিৰ্জীৱ মানে লৰচৰ কৰিব নোৱাৰে বা নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব নোৱাৰে সেইবিলাক হৈছে অজীৱ
হয় হয়
খুবেই ভাল কথা কৈছে আপুনি হয় মই তাৰে মাজতে আপোনাক অ আৰু এটা বিষয়ে মই জানিব বিচাৰিছিলো অ যে আমাৰ প্ৰাকৃতিক সম্পদে আমাৰ ৰাজ্যয়ৰ লগতে আমাৰ যিখন দেশ আছে দেশৰ অৰ্থনীতিত কেনেধৰণে মানে বৰঙণি যোগাব পাৰে আপুনি অকনমান জনাই দিব পাৰিব নেকি হয়
হয় - হয় মই যিখিনি জানো আপোনাক জনাব পাৰিম ধৰি আম আম প্ৰথমতে মানে ক'বলৈ গলে আমাৰ অসম অসম ৰাজ্যখন মানে প্ৰাকৃতিক সম্পদত। সহকী বুলি জানোৱ সকলোৱে হয় আহ প্ৰাকৃতিক সম্পদৰ ইয়াত যিটো পৰিৱেশ উপভোগ কৰিবলৈ বহুত দূৰ - দূৰ দূৰৰ পৰা পৰ্যটক আহে। পৰ্যটক আহ - আহে মানেও মানে আম অথনিতিৰ মানে প্ৰভাৱ পেলাই হয় তাৰ উপৰি আমাৰ অসমত এ বনজ সম্পদৰ ইমানেই চহকী যে এ আমাৰ অসমত এ পচিশ হাজাৰবিধ আমাৰ ঔষধি গছ মানে আছে আমাৰ। সেই তাৰপৰি আমাৰ বিভিন্ন প্ৰজাতি আমাৰ অসমত বাহ পোৱা যায় আৰু ধৰি লওকুত বুতো মানে দামী - দামী কাঠ মানে শাল চেগুন বা তেনেকুৱা বহুত ভাল - ভাল মূল্যবান কাঠ হয় আম আমাৰ আছে য যি তোৰ পৰা আমাৰ অ, অসম অসমখনে যথেষ্ট পৰিমানে অথনিতিত মানে অ, উন্নত কৰিব পাৰিছে। এই বনজ সম্পদৰ পৰা তাৰে উপৰিও মানে অসমত এ কিছুমান এ ধৰি লওক জলজ সম্পদে হওক বা খনিজ সম্পদ খনিজ সম্পদ বুলি কলে তো‌ আমাৰ অসমৰ পৰা যথেষ্ট পৰিমণে এ তেল পেট্ৰলিয়াম মানে গেছ আহ, উৎপন্ন হয় তাৰ পৰা আমাৰ অসমখনে অ, হয় ৰপ্তানি কৰিব পাৰে। অ, অৰ্থনৈতিক ভাৱে উন্নয়ন কৰি আছে তাৰ পৰাও আহ, তাৰ উপৰিও।
হয়।
অ, বন জলজ সম্পদৰ পৰাও মানে আমাৰ অসমখন অ অৰ্থনৈতিক ভাৱে স্বাৱলম্বী বুলি পাৰি তাৰওপৰত চাহ - চাহৰ কাৰণে মানে বি পৃথিৱী বিখ্যাত অসম হয় তাৰ পৰা চাহ যথেষ্ট পৰিমণে অসমৰ পৰা চাহ ৰপ্তানি হয়। তেনেদৰে অৰ্থনৈতিক এহ, ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াই প্ৰাকৃতিক সম্পদ লে আমাৰ বিশেষকৈ অসমৰ পৰা অসমৰ প্ৰাকৃতিক সম্পদ ইমানেই চাহত
হয় - হয় - হয় ধন্যবাদ। অ - অ আৰু মই এটা শেষৰ দুভাগ স আপোনাৰ পৰা জানিব বিচাৰিছিলো যে প্ৰাকৃতিক সম্পদ আমি কেনেদৰে ৰ'দ কৰিব পাৰো।
আমি গছ গছনি কাটিব নালাগে বনানি পৰা ধ্বংস কৰিব নালাগিব আমি বনানীকৰণ কৰিব লাগিব। তাৰোপৰি আমাৰ যিখিনি প্ৰাকৃতিক সম্পদ হয় নালাগে গছ - গছনি ৰুব লাগিব তাৰ উপৰিও মানে আমাৰ যিখিনি আহ আমাৰ অনবীকৰণ যোগ্য সম্পদ আছে। কিনে আমি সীমিত পৰিমণে মানে অ, খৰচ কৰিব লাগিব আমি যধে মধে নহয় য খৰচ কৰিলে মানে ব্যৱহাৰ কৰিলে আমাৰ ভৱিষয়তলৈ নাটনি হব প্ৰাকৃতিক সম্পদৰ উম,
হয় - হয়- হয়- হয় - হয় ধন্যবাদ। আপুনি আপোনাৰ বহুমূলীয়া সময় খিনি মোক দিয়াৰ বাবে আপোনাক বহুত - বহুত ধন্যবাদ।
হয় মোৰো ভাল লাগিল মানে মোৰ এ মই যিখিনি জানো আপোনাক ক'ব পাৰিছো বা আপোনাৰ পৰা অকনমান শিকিব পাৰিছো আহ ভাল লাগিল খুবেই ভাল লাগিল ধন্যবাদ।
হয় - হয়।